উম
ক'ত আছ আহিছে আহিছে এ এ উথুনি ফোন কৰিছিলো হৰলে
অহ
ফোন কথাই পাতিব নাপালো এইটো জানো ক'ত সোমাই থাকে মাতে নাহে ফাটি ফাটি আহে এনেই গ'লো উথনি মই এনেই ফোন কৰিলো তাক
তাৰ চাগৈ নেটৱক দাল নাই, নেটৱক দালৰ কাৰণে হৈছে চাগে।
উম গ'ল আও, ওথুনি এনেই গ'ল।
এইয়া বিশ্বনাখনতে কৰি আছো এনেই। তুমি?
গৰম
গৰমতটো বাৰু আজি অকমান তেওঁ কমিছে।
কমিছে তই বাহিৰলে এবাৰ চা ৰ'দতটো।
নাজানো ৰ'তো দিছ ৰ'দ বাও দিছে আজি কিন্তু সেয়া
আহ শান্তি অশান্তি লাগিলেই হ'বহে ৰ দহটা নে এঘাৰটা বাজিছেহে এঘাৰটা বাজি গৈছেহে ৰ দিনডাল আছেই নহয় দুপৰীয়াডাল বাৰটা এটা দুটা আছেই। দিবই কি খালি?
মই ৰুটি তাৰপিছত তোমাৰ পনিৰ আলু এনেকে কিবা ম ম কিবা বনালে সিজাই পেলাই।
মইতো এই ৰুটি তাপিচত আলু পিটিকা এনেকে কৰি উপায় নাই আৰু কি খাবি আৰু অশান্তি লাগিছে আৰু যদি যাম হে এই ৰ'দডালৰ পৰাই দেখি কিবা লাগিছে যাব লাগিব দিউটি।
কালি কালি গৈছিলো মই তোমাৰ মেডিকেলৰ ফালে
অঁ।
ইমানেই ৰ'দ দিছে গোটেইে একদম গাত পোৰা গুটি গুটি ওলাই গৈছে।
একেবাৰে। ঐ কালি বোলে এই কালি লাটুনড ঘৰত মানুহ গোটাইছিল নেকি?
অ গালি মানুহ গোটাইছিল বুলি শুনিছো হা তাৰপিছত তোমাৰ মই চয়নৰ লগত কথা পাতিলো মানে। তাৰপিছত চয়নে ধৰি লও তোমাৰ কলে এ হেৰি এ চয়নক বোট ঘৰত মাতিবলৈ আহিছে মা মাতি পেলাই কৈছে যে হেৰি তুমি গ্ৰুপত মেছেজ এটা দি দিয়াচোন পোৱালীখিনিক মাতি দিয়া।
আহ।
সিটো দিয়াতো নমতাকে থাকিব নোৱাৰে সেইকাৰণে মাতি দি
আহ আহ।
ত এইটোতই ডাঙৰ কেইটাক ধৰি লও কাজু দাহঁতক অবিনা দাহঁতক আৰু জাক জাক ধৰি লও। নাম্বাৰটো আছে কিন্তু এটলিষ্ট ফোন এটাটো কৰি দিব পাৰে ন।
কৰিব পাৰে অ।
তো গ্ৰুপত নাই।
উ নাই নাই আমি এইটো গম নাপাওঁ আপ
সেইটোৱে মই গম নাপ পাওঁ আকৌ মই আকৌ ধৰি লও হেৰিওঁতে কওঁতেহে সৰুবোৰতে কওঁতেহে
নহয় এটা কথা দেই এ তাক ছয়নৰ ওচৰত কোনে কব আহিছিলে লাটুৱে?
লাটুৱে।
অ এটা কি বিয়া কৰিলে জান সি সময় নাপালেও ধৰ এই কাজু বা দন্তহঁত তেনেকে নাই জানো সিহতকে যদি ঘৰে ঘৰে মাতি দিব দিলেহেঁতেন গোটেইখিনি গ'ল হেঁতেন।
এইবাৰু ঘৰে ঘৰে নমাটিলেও সি এটলিষ্ট টো ফুনটোতো গ
অ ফোন এটা কৰি ক'ব পায়। এতিয়া ধৰ এই মই তহঁতক জানো মানুহক এটা মতি বুলি আনিছিলো আমাৰ কামত। তেতিয়াতো চবেই আহিলে তেনেকে কৈ দিয়াহেঁতেনো হৈ যায়। নিজে নোৱাৰিলে বেলেগক কলেও আহি যায় ন
অ লাটুতো এই গম পাবই না তই তই যদি নোৱাৰই। এতিয়া বেলেগ বেলেগে মাতিব আহিলেনো আহিব।
দন্ত আছে দন্ত কৰিলে হ'ল বা আৰু কোনোবা যদি আছিলে পৰিয়ালৰ হেমহত আছে। জাষ্ট কথাটো কৈছো হেতক কৈ দিলেই হ'ল। গৈ পেলাই ধৰ সিহতে মাতিলেহেঁতেন ঘৰে ঘৰে কি ডাঙৰ কথা। কেইটানো পোৱালি আছে কাৰণ এইকেইটা সে আৰু
এতিয়া কোনো নাহিলে সেইকাৰণে।
এই গ্ৰুপত মেছেজ দিলে কোনে চাই।
গুৰুত্বৱে নিদিয়ে সেই কি জানিবই লাগে সেইটো কথা।
আকৌ বোলে সি সিও দিছে সেইটোও এটা বেলেগ কথা।
অ
বো কি মেছেজ দিছে সেইটো বেলেগ আৰু সৰ্ণক সুটুৱাই দিছে। অ কলে হ'ব নে কিবা।
মানে সি চাগে বেয়া পাই পাইছে চাগে দেই চবকে।
পাইছে উপায় কি কৰিব এতিয়া সি আচলতে তাৰ ভুল আৰু তাৰ
মত আ চ
সেইটো ক হেৰি কৰিলে কম নহয় কিবা কিবি কলে।
গমেই নাপালোকেনেকৈ মাৰিছোঁ মইটো ডাইৰেক্ট কম ভাই। তই কি নাজানো নেকি কেনেকে মাতিব লাগে গমেই নাপাও মানে। ক'ত গ্ৰুপত মেছেজ আমিতো সেই গ্ৰুপতো নাই পিছতহে গম পাইছো সন্ধিয়া। তাক তেনেকে কম সি সুধিলে। ত তেনেকে কব লাগিব গ্ৰুপত মেছেজক। আমি দুখীয়া গ্ৰুপত থাকিবও লাগিব নহয় তইটোএতলিষ্ট ফোন কৰিব পাৰ। ত তেন তক তেনেকে কম। উপায় নাই আৰু তাৰ কাম কেতিয়াও সিহতৰ।
উ কি কি কি উম। তাৰিখে তোমাৰ দহা।
আ দহা
পাইছে হেৰি কি বুলি কয় তাৰ আকৌ এক বাৰ তাৰিখে হেৰি কি কি দহ তাৰিখে হেৰি। ভোজ অন উম কি কি ঊনত্ৰিশ তাৰিখে। ঊনত্ৰিশ তাৰিখে মৰা নহয় জানো। ঊনত্ৰিছ তাৰিখৰ পৰা আজি পাঁচ তাৰিখ। ইফালে পাঁচদিন, ছয়- সাত দিন।
ন -দহ সেই দহ তাৰিখ, ন তাৰিখ মানে হ'ব নেকি দহা।
নাই আজি কেইদিন হৈছে এনেই আজি সুটি?
ছদিন মান হল বলা ছয়দিন সাত দিন মান হৈছে নেকি।
ছয় সাত ছয়দিনীয়া ধৰিছো বাৰু অ এইটো ত্ৰিশ দিনীয়া মাহ
বা ঊনত্ৰিশ তিশ ঊনত্ৰিশ ত্ৰিছ এক দুই তিনি চাৰি পাঁচ আজি সাতদিন।
সাত দিন আঠ ন দহ আঠ ন দহ এঘাৰ বাৰ আজি পাঁচ তাৰিখ ছয় সাত আঠ ন দহ।
উম আন তাৰিখেতো হেৰি হ'ব চাগে।
অ এই দহ তাৰিখলৈকে মানে ভাঙি যাব চব আও
উম ভাঙি যাব।
মাছ মাস খাব পাৰিম উম।
উপায় নাই আৰু
এই কি কৰিবা। এয়া ৰুদডালৰ পৰা তুমি কওঁতে চালো কি ওলাই যাবা তুমি কোৱাচোন।
কালি গোটেই ৰাতি‌‌ কাইন নাই বোলা কালি গোটেই কালি গোটেই ৰাতি কাৰেণ্ট নাই বোলা
অ কালি গুটেই ৰাতি‌ কাইন নাই হেৰি হৈ গ'ল চাৰ্জডাল নাই ৰাতিপুৱা আকৌ ফেন চেন অফ কৰিছে মানে
আমাৰ চলি আছে কিন্তু মানে চাৰি পাঁচ ঘন্টা মান লৈছে আমাৰ এতিয়ালৈকে এতিয়াও গৈছিল নহয় এইমাত্ৰ এতিয়া আকৌ দেৰ ঘণ্টা লব আকৌ বাপেৰে, বেয়াটানিব আৰু
বেয়া টানে ভাই বহুত টানে একে গৈয়ে থাকে এতিয়া
অ ঘোৰাই থাকেত গম পালি আৰু
উম, টান টানি আছে আৰু পাই সেইদিনাখনযে আমাৰ এদিনত ত্ৰিশ টকা আহিছে বিল। এদিনতে ত্ৰিশ টকা আহিছে।
আমাক- আমাক কণ্টিনিউ বিশ বাইশ কন্টিনউ মাৰে আমাৰ বিশ -বাইশ ডেইলি গৈ আছে চৌবিশ। ত্ৰিশ যোৱাকে নাই কিন্তু দেই, অ আমাৰ ডেইলি বিশ টকা, তেইশ টকা।
অ এনেকে হ'লে দেখোনা ঢেৰ পইচা দিব লাগিব ন মাহৰ লাষ্টত।
সেই একেই চালো একেই বস্তুতো
এ নহয় অ কপিলদা কিয় জানানে? অ কাৰণ কিয় কালি সৰু বাবুএ লাইটৰ বিল দিব গৈছে
অ
তাৰ চাৰিশ ফিফটি ছেভেন গৈছে হা এমাহত আমি হাজাৰ টকা ভৰাব লাগে।
সি আকৌ কিবা সিতে আকৌ কিবা কেনেকে ইউজ কৰেহি সিহঁতৰ ঘৰতো এতিয়া মানুহে নাথাকে ন এতিয়া বাপেকক থাকে অকল এখন ফেনে চলাই চাগে, বা সি থাকিলে দুখন, মাকটো কামলৈ ওলাই যায়। বাইক বায়েকে নাথাকেই। আৰু কিন্তু চাগে মটৰ নচলে, ফ্ৰিজ আছে নে নাই বাৰু? অ ফ্ৰিজ নচলে কৰপৰা চলিব আৰু
এই নহয় মানে আগৰ, আগতে ধৰি লও আমাৰো ধৰি লও এই যে যোনটো মিটাৰটো যে আগৰ পুৰণা মিটাৰটো যে, সেইটো মিটাৰ লগাওঁতে আমাৰো আছিলে চাৰিশ আহে বা ছশ আহে এনেকে হাজাৰ টকা বিল আমি দিয়ে পোৱা নাছিলো বহু মানে বহুত দিনলৈকে।
সেইটো হয় লাহে লাহে বস্তু বিলাক ইউজ হলে বাঢ়ি বাঢ়ি গৈ থাকে নহয়, এতিয়া ফেন আমাৰ ইয়াত তিনি-চাৰিখন ফেন চলি থাকিব নন ষ্টপ ফিজডাল্ট চলি থাকে ম তৰডাল চলি থাকিব, লাইট গলে এইডালে আক টানি থাকে। ত ক'ত বিল নুথাকে থাকিব। মোৰ কিন্তু প্ৰায় একেই আছে বুইছ।
আছে ন
মু মোৰ একেই আহি আছে মোৰ একো কম পোৱা নাই মোৰ সমান আহি আছে। আগতো মোৰ
এ আমাৰ মানে আগতে আমাৰ হাজাৰ টকা বিল আহিব পোৱা নাই হা এতিয়া হাজাৰ টকাত পঢ়াব লাগে
তাকে তহঁতৰো ইমান ইউজ হ'ব নালাগে ন।
সেইটোৱে টো, কিয় হৈছিল ঠিকেই নাই।
এ কোনোবা টাইমত বৰ দিগদাৰ অ আজিকালি মানে পইচা নাথাকিলে নহব এইটো হাতত থাকিবই লাগিব পইচা।
উম-উম বহুত দিগদাৰ।
হাতত পইচা নাথাকিলেটো গ'ল কাৰেণ্টে গ'ল এই কথা হ'ল নেকি আৰু। অ দে।
এ এ তোমাৰ এইটো যে মটৰ কি মটৰ মিটাৰটো যে লগাইছে যে নতুন মিটাৰটো
আহ
পুৰণা মিটাৰটো যে লৈ যাব পৰা হেৰি নাই জানাই ৰল নাই নহয় এইটো
অ', এইটো‌ টো কম্পেনীহে তই ইউজ',
নকৰিবও পাৰোঁ, আ', এতিয়া মই এতিয়া মোক- মোক এতিয়া মোক', কম বোলো কিয় মিটাৰটো আমাক লাগিব, এইটো লাগিছিল ন আমাক যোনে লগাবলৈ আহিছিলে',
আহ',
তাক মই ক'ম বোলো মিটাৰটো দি দিবা লাগিব নহয় আমাক',
মিটাৰটো লৈ গ'ল ন? আমাক, আমাৰো লৈ গৈছে, আমাৰ আকৌ তাৰ বাবত ষোল্লশ টকা দিছে।
দিছে?
ষোল্লশ মানে ডেইলি চাৰে চাৰিশ টকাকে মোৰ একাউণ্টত সোমাই থাকে আৰু এই এপটোত'। এ', - এ', এক বছৰলে দিব আৰু হৈ গ'ল, তেনেকে চলি থাকিব আৰু'
সেইটো এতিয়া এ এইটো মই কম এতিয়া'।
পইচা পোৱাৰ কাৰণ এইটো মানে তই একে নিয়মো নহয় যে, তই লগাবই লাগিব বুলিও নহয়'।
নহয়, নহয়, মোক পইচাটো নালাগে মোক কম কি মিটাৰটো মোক ঘূৰাই দিয়া এইটো ইমানেই।
উম', সেইটোই টো ধেমালি নেকি বাপৰে'।
সেই আ। এ', তোমাৰ এইটো চাবাচোন আমাৰ ইয়াত বন্ধ হব, আহ ইয়াত বন্ধ নহয় কিয় জানা এই আদানী বস্তু এটো', আমাৰ হিমন্ত আদানীৰ লগত বহুত ভাল',
আহ'।
এই এইবোৰ বন্ধ নহ'ব চাগে? কিন্তু ইয়াত তামিলনাডুত যেতিয়া বিজয় থালাপতি যে আহিছে সি পূৰা বেন কৰিব পেলালে এইবিলাক চব',
তাতটো ব্ৰেণ্ডে কৰিছে, এই এইডাল এইডাল দাম বোলে ছয় হেজাৰ মান টকাহে কিমান গোটেই', জীৱনটো উঠাব চাগে ছয় হেজাৰ টকা'।
অ', এই বা সিংটেক কবি', বেছি, তিনি চাৰি মাহ মাহ মানত ধৰি ল, তোমাৰ পইচা উঠাই পেলাব।
অ', তাৰপৰাটো কিন্তু গোটেই জীৱন',
উ', - উ', আহ তুমি ভাবাচোন',
আৰু মানে এতিয়া এনেকুৱা হ'ল এতিয়া মানে মানুহৰ ঘৰে ঘৰে এটা এটা মানে এণ্ড্ৰইড ফোন লাগিবই আৰু। ত', তই এপটো থয় এপটোত খুলিব লাগিব এপ',
সি যে সিহঁতে এই গেমটো বৰ বেয়াকে খেলিছে দেখিছা তুমি মানে, এতিয়া এনেকা কৰি দিছে ধৰি লওক', এতিয়া অ', এইখিনিতে মিটাৰটো লগাই দিছে প্লাছ তই প্লাছ তোমাৰ', এতিয়া মোবাইল কিনিবও লাগিব চাবাচোন',
কিনিবই লাগিব এতিয়া ক কাৰোবাৰ ঘৰত তেনেকুৱা মোবাইল নাথাকিবও পাৰে ধৰক',
অ', এতিয়া, এতিয়া কমতে ধৰি লও ইণ্ডিয়ান কোম্পানী বিলাকে আজিকালি কমতে তোমাৰ মোবাইল উলিয়াইছে', মোবাইল ', এইবিলাক বহুত চেল দিব চাবাচোন এই এইবিলাক চব লিংক থাকে বুজিছা',
সবৰে লিংক',
কিবা এটা কাম কৰিব হ'লে ডাঙৰকে সবৰে লিংক থাকে মানে যাতে কোনোবা ফালৰ পৰা', কোনোবা ফালে হ'লে নহ'লেও মানে কিন্তু আৰু লছ কেতিয়াও নহয় মানে। কোনোবা ফালৰ পৰা হ'লোওটো লাভ মানে ধৰি লও',
উম', - উম', লাভ হ'বই'।
ইয়াক চব এইবিলাক লিংক আৰু, মানুহক মাত্ৰ চবফালৰপৰা ল', দিছে আৰু উপায় নাই'। চব বস্তু চব বস্তুৱয়ে দাম বেছি হ'লতো এতিয়া, এতিয়া কম, কম দামী বস্তু একোৱেই নাই।
একোৱেই নাই চব খিচিৰি কৰি পেলাইছে একে চৰকাৰখনে ভাই'।
চব বহুত দাম বাঢ়িছে ৰে বস্তু বিলাকৰ ভাবিবনোৱাৰা দাম বাঢ়িছে।
আইফোন বাৰু আইফোন বাৰু তোমাৰ ধৰি লও এইটো বাৰু ল'বই লাগিব এইটো বুলি নহয়। কিন্তু', এতিয়া ভাল মোবাইল এটা ধৰি ল তুমি', অ', - অ', সাধাৰণ মোবাইল ধৰি লওক ভাল আগতে ধৰিলক কেনেকুৱা ধুনীয়া ধুনীয়া মোবাইল কম কম
অ কমতে কমতে আহি যায় অ। এতিয়া নাই এতিয়া তই মিনিমাম বিশ হাজাৰ টকা এটা খৰচ কৰিলে তই মোটামুটি বস্তু কেইটাহে পা পাবি। তই মানে তই মানে নাপাওঁ, তই মানে একদম প্ৰিমিয়ামটো ন নাপাবিয়ে, প্ৰিমিয়াম বোৰ হলে চল্লিশ হাজাৰ ক্ৰছ কৰিবই লাগিব, পঞ্চাচ হাজাৰ ক্ৰছ কৰিবই লাগিব তেতিয়াহে পাবি তই। এনে নাপাওঁ
চব চেচ কৰি পেলাব একদম মানে।
কমিছিল এতিয়া বহুত দাম বাঢ়িল মোবাইলৰ হেই বা
অ মানে চিনি কিনিম বুলি বুলি ভাবি থাকো কিনিবই নোৱাৰোঁ।
ম মানে এতিয়া তোৰ ফাইভ জি মোবাইল গোটেই খোপাই দাম বাঢ়িলে এ এতিয়া চিম্পুল ফৰ জিবি ৰেমৰ মোবাইলটো এতিয়া। পোন্ধৰ হাজাৰ টকা ধেমালি নেকি তই ছিক্স জীবি ৰেম কিনিব গলে তোৰ উঠৰ- পা বিছ হাজাৰ লাগে ছিক্স জিবী ৰেম। ত ভা মানে ভাবিব লাগিব তো আগতে আগতে- বি হাজাৰ টকা এইট জি বি ৰেমৰ মানুহে মোবাইল পায় এতিয়া এইট জিব বি ৰেমৰ কাৰণেত ত্ৰিশ হাজাৰ পচিছ হাজাৰ ত্ৰিছ হেজাৰ ক্ৰছ কৰিলে সেইটো এইট জিবি ৰেম পাবি তাকতো আকৌ দামী দামী এ-